হেল্ল'
অ', ভালে আছা?
হেল্লো', শুনিছা?
অ', শুনিছো।
তোমাৰ মাততো ভালকে অহা নাই।
হেল্লো', শুনিছা?
অ', শুনিছোঁ।
হয়, কি খবৰ তোমাৰ?
উম, উম। আৰু হা?
ক'ত আছা তুমি এতিয়া?
মই এতিয়া ঘৰতে আছো, তুমি অ', ঘৰত নে কামত?
হেল্ল'?
হেল্লো'?
অ', তুমি শুনি পাই আছা নে মাতটো ভালদৰে?
অ', শুনি পাই আছোঁ মাত।
অ'। তোমাৰ মাতো অলপমান অ', মানে অ' ঠিক কে অহা নাই।
হেল্লো'?
অ', এতিয়া মাততো শুনি পাইছো তোমাৰ।
ব্যস্ত আছিলা নেকি?
কি ক'লে?
ব্যস্ত আছিলা নেকি?
কেতিয়া?
এতিয়া?
নাই মই এই লেপটপত কাম কৰি আছিলোঁ, শুনিও আছিলোঁ কামো কৰি আছিলোঁ।
অ', অ'। বাকী তোমাৰ কাম কেনেকুৱা চলি আছে এইকেদিন?
কামটো অলপ অলপ কমিলে, এতিয়া বৰষুণ অনাও নাই। এতিয়া চামাৰ ভেকচন চলিছে না, নতুন ষ্টক আৰু আহি ব, সেইবিলাক চব ৰেডি কৰি আছো জাগা-চাগা বনাই আছো। নিউ ষ্টকত কি ৰেট লগাম, এইবিলাক ৰেডি-চেদি কৰি আছো।
উম। ভালে ভালে ব্যস্ত মানে বেছিভাগ টাইম সময়।
ব্যস্ত হয় থাকোয়ে, ব্যস্ত থাকিবই লাগে।
উম।
অ', লাঞ্চটো বাৰু কেতিয়াবাতে খালো। চাহ নাস্তা কৰিলা? মই অলপ আগতে চাহ নাস্তা কৰিলোঁ।
চাহ নাস্তা কৰিলা ইমান জল্দি?
অঁ।
মই কৰিম টাইম লাগিব
উম।
কামটো যেতিয়া লৈকে শেষ নহয় না মই নোঠো কামৰ পৰা কামটো শেষ হোৱাৰ পিছত মই ৰিলান্স পাওঁ।
অঁ বুজিছোঁ মানে সেনেকে মাজতে অম। হে হেৰি ৰেষ্ট ল'বলৈ ভাল নালাগে কামটো শেষ নোহোৱালৈকে।
সেইটো হয় পিছত মানে কামটো কৰিব মন নাযায় আৰু। নহলে কি কিবা বেলেগ কাম আহি যায় সেইটো কাম
উম বুজিছোঁ বুজিছোঁ উম উম। ঠিকেই একেবাৰতে কৰি পিনে শেষ কৰাৰ পিছত মানে ভালদৰে ৰেষ্ট ল'ব পাৰি আৰু আৰাম কৰিব পাৰি।
উম।
ৰেষ্ট আৰু কি ৰাতি হে ৰেষ্ট দোকান চোকান বন্ধ কৰি। ৰোমত গৈ খানা চানা বনাই তাৰ পিছত ৰেষ্ট।
অ সেইটোও হয়। আৰু ঘৰত সকলো সকলোৰে ভালনে?
দেউতা ভাল মা ভাল ভাইটি ভাল চোৱান ভাল চব ভাল।
অ অ।
আৰু তোমাৰ মা দেউতাৰ খবৰ?
অ মোৰো ভালেই।
হেল্ল' শুনিছা নে?
অ শুনি আঊছো আজি বৰষুণ দিছিলে নে তোমালোকৰ ফালে?
এইফালে বৰষুণ দি থাকে যেতিয়া তেতিয়া দি থাকে ঠিক নাই। ৰাতিপুৱা ধুনীয়াকে ধুপ দিলে এতিয়া বৰষুণ চিজন দেখা আছে। দিনটো অলপ ক'লা ক'লা হয় আছে। ধুমুহা বতাহ দি আছে এতিয়া সেনেকে চলি আছে।
অ বুজিছোঁ। আজিকালি এই ৰ'দ দিব তাৰ পিছত আকৌ বৰষুণ আকৌ ৰ'দ দিব। আকৌ ৰাতি বৰষুণ দিব।
এনেকে চলি আছে এদিন হে মানুহৰ গাটো বেয়া হয়।
অঁ। মানে গৰম ঠাণ্ডা গৰম ঠাণ্ডা নিচ হৈ থাকে ন।
মনচুন চিজনৰ অ নিচিনা লাগি আছে।
উম।
আজি চামাৰ ভেকশ্যনৰ কি প্লেন?
কি কৈছা?
চামাৰ ভেকেশচনত কি প্লেন কৰিলা?
অ হেনেকে একো প্লেন নাই এতিয়া জুলাই মাহতটো আধা গুচিয়ে গ'ল।
খেতি আৰু আধা বাকী আছে।
আধা বাকী আছে। এতিয়া ভাবা নাই একো। আম ঘৰতে পঢ়ি আছো আৰু। মানে আগৰ স্কুলৰ মানে দিনৰ দৰে নহয় ন। এতিয়াতো আমি পঢ়া-চঢ়া খতম কৰি এতিয়া আকৌ একজাম পৰীক্ষাবোৰ- কাৰণে পঢ়ি আছো। সেইকাৰণে আৰু ক'ত চামাৰ ভেকেচন, উইণ্টাৰ ভিকেচন। আমাৰ চানডে মানে দেওবাৰ হ'লে মানে কিবা, প্লেন কৰা যায় কেতিয়াবা, নহ'লে আৰু ঘৰতে থাকো। কাম কৰি, পঢ়ি এনেকে।
নিশ্চয়। চামাৰ ভেকেচন মোৰ নাই। মোৰ লগৰ কেইটা দোকান বন্ধ কৰি ফুৰিব গৈছে।
ক'ত ক'ত গৈছ-?
সিহঁতে তোমাৰ দেল্লী গৈছে দেল্লীত ফুৰিব। মোকো কৈছে, ব'লা। না নাযাওঁ যাব লাগিছিলে, ত যাব লাগিছিল। এতিয়া চামাৰ ভেকেচন হয়। আমাৰ এইফালে দুটা ইউনিভাৰ্ছিটি পুৰা বন্ধ। সৰু ল'ৰা ছো ছোৱালী নাই। তাতে পস্তালো। কিয় নগলো সিঁহতৰ লগতে
আহিব পাৰিলা হয়।
তেওঁলোক তাতে আছে। সিহঁতে বিশ তাৰিখৰ ফ্লাইট। বিশ তাৰিখ
অ অ। যাব লাগে এনেকে মাজে মাজে, মনটো ভাল লাগে। কিমান আৰু কাম কৰি থাকিবা।
যাম, দূৰ্গা পূজাত যাম।
উম উম।
দূৰ্গা পূজাত গ'ল গুৱাহাটীত। ফুৰিব যাও।
আহ, আম দুৰ্গা পূজাত এনে ক'ত যোৱা বেছিভাগ অ কলকাতা ফালে যোৱা নেকি?
কলকাতাত নাজাও মই। বেয়া পাওঁ
অঁ।
মই গ'লে গুজৰাট, নহ'লে ৰাজস্থান। নহ'লে মহাৰাষ্ট্ৰা, ভদ্ৰপতি, সেই জেগাত যাম। বেছি প্ৰেফাৰ কৰোঁ।
ভালে চোন।
কাৰোবাৰ ঘৰত দুূৰ্গা পূজা হয়।
অ।
ঘৰত কিবা বিজনেছ কাম কাৰণত গৈ আছো। আহি যাম। দশমী কেতিয়া হয়?
অ। অ।
মানে পূজা পূজা দিনত মানে বেছিভাগ ফুৰি আ বাহিৰত বাহিৰত ফুৰি বেছি ভাল লাগে ন এনেকে মানে গুৱাহাটীতো চবত তে মানে পূজাবোৰ মানে একেধৰণৰে হয় কিন্তু বাহিৰত বেছি মানে ভালকে হয় বহুত
হয় কি হয়?
উম্
হেল্ল'!
হেল্ল
অ তোমাৰ মাততো বহুত দূৰৰ পৰা আহি আছে।
ম‌ইতো ওচৰতে আছো।
অ্ মোৰ মাততো ভালকে শুনিছা?
শুনিছোঁ বাট
অ অ মইও একে ধৰণে শুনি আছো।
নেটৱৰ্কৰ কাৰণে হ'ব পাৰে কিজানি!
ত বাকী আজি এতিয়া
কি বোলা?
হয়নে? হেল্ল' মই সুধিছিলো কি- যে
অঁ কি কৈছা বুজা নাই?
মই সুধিলোঁ দেউতা আৰু মাক, দেউতাহে ক'ত বাহিৰ ওলালে?
অ্' মা ঘৰতে আছে, দেউতা অলপ এ্ কামত ওলাই গৈছে।
উম।
উম, দাদাহতো গৰমত থাকিব নোৱাৰি লগৰবোৰৰ লগত ফুৰিব গৈছে।
ভালে।
উম্।
তুমি আৰু মা ঘৰতে?
অ্ আমি ঘৰতে আৰু। মইয়ো দুদিনমান আগতে এই অ লগৰবোৰৰ লগত অলপ ফুৰি আহিলো, ই কি কয় - তোমাৰ এইটো কি-বা আছিলে চন-চন্দ্ৰপুৰ না পাওঁতে কিবা - কিবা ৰিজৰ্ট এখন পায়। তাতে গৈ আহিলো, নামটো পাহৰিলো মানে আগতে যোৱা নাই ন' সেনেকে। গৈ ভাল লাগিল বাৰু, অ্
ভাল লাগিলে
অ অলপ দুপৰীয়া গধূলি টাইমত গৈছিলো। মানে মাজে মাজে এনেকে গৈ ভাল লাগে। মানে সদায় একেটা জেগাতে গৈ মানে বেলেগ বেলেগ জেগা ফুৰিলে মানে ভাল লাগে আৰু মনটো।
সেইটো হয় মনটো অলপ ভাল লাগে, এটা জাগাত কিমান মাছ
সেইটোয়ে আজিকালিতো মানে বেছিভাগ ল'ৰা -ছোৱালীৰ চি তি চেণ্টাৰ এইবিলাকতে গৈ থাকে।
অ
অ
এনকাত কাম চাম নাই যে।